শুনিছানে?
অ', শুনিছোঁ, কি কৰিছা?
এ এতিয়া ভাত খাই আহিছো।
অ', কিহে খালা?
মই আজি দাইল চব্জি। আকৌ এনেকে আলু বিলাহী পিটিকা এনেকেই খালো আৰু।
অ'।
অ'।
ভালেই মই খালোঁ ভাত।
হয়, নেকি খালা?
অ'।
কিহে খালা?
আজি হেৰি হাঁহ মাংস দি খাইছোঁ।
অঁ ভালে কৰিলা দিয়া। তাৰাপা হেৰি উমঁ কৰ'বাত গৈছিলা নেকি আজি।
অঁ' আজি মাহীহঁতৰ ঘৰলৈ গলো মই কিবা কাম এটা আছিলে। মানে অলপ বস্তু তাত আছিল আৰু।
অঁ ত তাকে আনিব গৈছিলা। অঁ!
অঁ তোমাৰ কি ফোন আহি আছে নেকি?
এ ফোন আহি আছে এতিয়া তাকে মে-
অঁ ই উ বজি আছে যে সেইকাৰণে মই শুনা পাইছোঁ। তোমাৰ চাগে ইটো ফোনত ফোন আহি আছে ন।
অঁ বেলেগ এটা ফোনত ফোন আহি আছে যে সেইকাৰণে মানে মই বোলো তোমাৰ লগত পাতি লওঁ একেবাৰে।
অঁ নাই বিজি আছা যদি আমি পিছতকও পাতিব পাৰিম।
নাই নাই নাই পাতিম দিয়া একো নহয় আকৌ- মানে পাপা নাযায় যে একেবাৰে পাতিয়ে লওঁ দিয়া সেইটো ফোন মই পাছতো কৰিম।
অঁ অঁ' ঠিকে আছে বাৰু এই তাকেই মাহীহঁতৰ ঘৰত গৈও। তাৰপিছত তাৰপৰা মামাহঁ ত ঘৰত গ'লোঁ আকৌ- সেয়াই সেনেকে আমি ঘূৰিলোঁ অৰপা তাৰপাছত ঘৰৰ বজাৰ অলপ- কৰিলোঁ তেল নাছিলে সেয়া আনিছোঁ বিস্কুট অলপ লৈ আহিলোঁ।
অঁ!
ইটো সেইটো আৰু ঘৰ লাগতিয়াল হৈ থাকে যে।
অঁ বহুত বস্তু লাগতিয়াল হয়ঁ দিয়া ঘৰবোৰ একেবাৰে ইমান ইটো-
অঁ হয় দিয়া তৎক্ষণাতে ইমান পইচা খৰচা যে গমেই নাপায়।
অঁ আজিকালি যেন পইচাটো একে এহেজাৰ টকা এটা- নিলে একদম কেইটাম দুটা তিনিটা বস্তু আনোহে শেষেই হৈ যায় পটককে।
অঁ সঁচা কৈছা বস্ত দামো বহুত হৈ গৈছে যেনহে লাগে।
সেইটোইতো ইমান বস্তু বিলাকৰ দামো হৈছে একদম আগৰ দিনত- কম আছিলে যদি বস্তুৰ দাম কম আছিলে যে সেইকাৰণে। এশ টকাতে বহুত বস্তু আহি যায় এতিয়া মানে নহয় আৰু বহুত।
এতিয়া এহেজাৰ টকা এটা দিলেও কেইটামান বস্তু হে পোৱা যায়।
সেইটোয়েটোন।
অঁ আকৌ হেৰি যোৱাকালি চব্জি আনিব গৈছিলোঁ।
অঁ!
তেতিয়া আমি হেই আলু পিঁয়াজ আনিলোঁ। বাপৰে পিয়াঁজৰ দাম গোটেই চল্লিশ টকা হৈ গৈছে এতিয়া। সেই পিঁয়াজটো আগতে হেৰি তিনি চাৰি বছৰ আগতো মই মই বজাৰ কৰিব যাওঁ বেছিকে। ত' তেতিয়া মই বিশ টকাতে একেজি লৈ আহোঁ।
হয়ঁ আক বিশ টকাপা ওপৰ নহয়ে আগতে পিঁয়াজ।
অঁ সেইটোৱে আজি এতিয়া ইমান দাম বাঢ়ি গৈছে আকৌ হেৰি- আমাৰ আমাৰ ইয়াত যে আলু পোন্ধৰ টকাত। মানে বজাৰত পোন্ধৰ টকা দিয়ে আৰু এনেই দোকানত গ'লে নৰ্মল- দোকানত গলে বিশ টকা কেজিকে দিয়ে তোমালোক তাত কেনেকুৱা কেনেকে দিয়ে?
আমাৰ ইয়াত বিশ টকা কেজি এনে-
উমঁ!
এই তাতকো কম নহয় মানে আৰু সিমানেও কি হ'ব আৰু আহ বস্তুবিলাকৰ দাম বাঢ়িলেও খাবইতো লাগিব এতিয়া নাখালেও নহয় যে এতিয়া সেইটোৱে ত
অঁ সেই চব্জিখিনি বজাৰ চজাৰ কৰি থাকোঁ যে তো অলপমান মোৰ আইডিয়া আছে কোন কোনটো বস্তু কিমান দাম থাকে ক'ত কমাব লাগে ক'বও পাওঁ দোকানীজনক
অ অ অ
হয় হয় কিন্তু মোৰ এইবোৰ দালি সেইবিলাক কিনিব গলে মোৰ সেইটো অলপমান আহ বুজি নাপাওঁ আৰু মই মই দালিকেইটা চিনিয়ে নাপাওঁ ভালকে কোনটো কি দালি তোমাৰ মগু দালি আছে ৰহৰ ডাল আছে আৰু আৰু এটা ফালা মুগুতো পায়
অ হয় হয় হয় তোমালোকে যে বাহিৰ হয় তোমালোকৰ অ হিন্দীটো ইয়াত বেলেগ কয় সেইকাৰণে মানে অকণ অসুবিধা হয় ছাগৈ ইয়েল' ডাল হয় মগু দালিটো
অ সেইটোৱে অ লও মানে মই দেখাত কোনটো মানে হেৰি চিনি নাপাও অলপ বেলেগ বেলেগ মানে কোনটো কি হয় মই সেইটো মানে ক'ব নোৱাৰো কেতিয়াবা
অ হয় দিয়া যে জানিবা দিয়া লাহে লাহে এতিয়া পঢ়া শুনা কাম কৰি থাকা যে তোমালোকে সেইবিলাক বস্তু আৰু এতিয়া নিজে যেতিয়া কিনিবা নহয় নিজে জানি যাবা
অঁ বুজিছোঁ
এদিন হলেও নিজে বজাৰ কৰিবলগীয়া হয় মানুহৰ হয় তেতিয়া জানি যাবা আৰু
অ এই তুমি যে এবাৰ আমলা আচাৰ বনাইছিলা যে গোটেই পাঁচ কেজি নে দহ কেজি আমলা তোমাৰ মানে আংকলে যে লৈ আহিছিলে যে তুমি বনাইছিলা তাৰপিছত ফটো দিছিলা হয় নহয় আৰু আমাৰ ঘৰত তটো দিছিলা যে এটা বটল বহুত ধুনীয়া লাগিছিলে সেই আচাৰটো কেনেকে বনাইছিলা?
অ আমলাটো আমি মানে তাত মানে যত আছিলো ন আ- আমলখি মানে আমাৰ অসমীয়াত আমলখি বহুত খাই আছে তাৰ পৰা সেই তেনেকে সোনা মানে কিনি আনিছিলে মানুহজনে তাৰপা আনি পেলাই মানে দিছিলে কি কি কৰা কৰিবা মই বোলো আচাৰকে বনাও আৰু এনেই পাই আনিছো বহুত ডাঙৰ গল তাপৰা আছাৰ বইল কৰি ললো বইল কৰি পেলাই মানে ৰ'দত অলপ শুকুৱাই পানীটো নাইকিয়া কৰি কাৰণ অলপ শুকাই গলা আৰু পানীটো মানে শুকাই যাব লাগিব
অ
ত এটা হেৰি আচাৰ খিনি মানে উ মচলা খিনিৰ কাৰণে মানে লাগিব চব গুৰা গোৱামুৰিতো আৰু গোৱা গৰামৰি আকৌ থৰা চা থৰা মেথি আকৌ ধুনীয়া গুটি এটা পায় এনেকে উ হেৰিটো ভাজি লৈ পেলাই মানে অকমান হাল অলপ অলপ ভাজি ল'ব লাগিব বেছি নহয় আৰু ভাজি পেলাই মানে মানে হেৰি গুড়া কৰি লৈ তাৰপা সৰিয়হত অলপ গৰম কৰি ল'ব লাগে আৰু তেল খিনি মানে হ'ল নহয় মছলা খিনি ঢালি দিব লাগে আৰু। অকনমান হালধি অকমান জলকীয়া গুৰি দি দিব পাৰা। তাৰ পৰা সেইখিনি ধুনীয়াকে আমলখি খিনি তাত ঢালি দি, মছলা মিলাই লৈ পেলাই তাৰ পৰা তুমি বৈয়ামত ভৰাই থৈ দিয়া। ধুনীয়া লাগে খাবলৈ, আমলখি হয়', উম',। তাৰপা এটো মব্বাও বনাব পাৰি মানে, মিঠাওঁ এটা বনাব পাৰি। মিঠাটো বনাই বহুত, সিহেতে আৰু তেনেকেই বনাম ইয়াততো আমলখিতো পোৱাই নাযায়, পাইম যদিওঁ মানে সৰুটো পায় আৰু ডাঙৰটো বহুত দাম লয়, কম ওলাই মানে আৰু। তাত আকৌ বিশ টকা কে আছিলে কিনিলে, এতিয়া ইয়াতে এশ ডেৰশ টকা কেজি লয়। সেইকাৰণে মই অনাই নাই অ',।
অহ', হয়' মই ময়ো ডাঙৰ আমলখিটো তুমি যোনটো ফটো দিছিলা যে সেইটো মই ইয়াত নাপাওঁৱেই দেখাই নাই, একে অকমানিকাইটা টিকলা টিকলাকেইটাহে দেখোঁ মই।
অহ', অহ' ইয়াতহে টিকলাটোৱে বেছি পায়, ডাঙৰটো মানে বজাৰতহে ওলাই কেতিয়াবা ওলাই মানে ওলাই যদিওঁ মানে দামটো বেছি লয় মানে এইটো। মই মানে ভাবো এনে পাইছিলো বা কিনি আনিব গলো বিশ টকা মান কেজি লয়। এতিয়া ইয়াত ইমান ডেৰশ টকা কেজি, কেতিয়াবা এশ টকা কেজি। সেই তেনেকে বুলি কলে মানে আনিব মনে নেযায় আৰু। তেওঁ শুনিছো তাতে পাই বুলি বাইদেউজনীয়ে কৈছে। কাবতটো বেচে বুলি, চাব লাগিব সুধিব লাগিব পঞ্চাশ টকাকে হ'লেও লৈ আহিব লাগিব, এবাৰ ওলালে দুই কেজি মান।
অহ', তুমি লৈ আহিলে মোলৈ আনিবাচোন, আমাৰ ইয়াত নাপায় আহি সেই কাৰণে তুমিয়ে লৈ আহিবা, তোমাক মই পইচাটো পিছত দি দিম অহ' মোৰলৈ তিনি চাৰি কেজি লৈ ল'বা। পাওঁতে উম', ময়ো আছো। আচাৰটো বনাম, আচাৰ টো খাই ভাল লাগে।
অহ', ভালে খোৱাতো ভাল ন' আমলখিটো খোৱা বহুত ভাল মানে। মানে সাধুচৰ নিচিনাকে পুৰা সিহঁতে কিয় ইমান তন্দৰস্ত হৈ থাকে। সিহতৰ চুলিয়ে সাধু বিলাকৰ দীঘল দীঘল ধুনীয়া মজবুতি, তাৰ পৰা এদিন মানে কয় আপোনালোকে আমলখিটো, সদায় খাবই আমলখি জুজ নহ'লে আমলখি এটা এটা ডেইলি খাবচোন, একো পেটতত মানে সেইটো নিচিনা ঔষধ একোৱেই নাই। একো বেমাই তলৰ পৰা ধৰি চুলিৰ পৰা ধৰি পেটৰ প্ৰব্লেমৰ পৰা ধৰি মানে প্ৰতেক বেমাৰৰ মানে হেৰি গুণ আছে মানে সেই আমলখিটো কৈছে মই যে আমলখি উম', একদম আমি যে সদায় আমলখি যুজ খাওঁৱে। তাৰপা খোৱা দিনত ষ্টক কৰি থৈ দিয়ে মানে সিহতে। তাৰ পৰা সেইটোত যেতিয়া আমলখি নোওলাই, তেতিয়া মানে সেতেওঁ খাবইে মানে মানে গোটাই কৰি থৈ দিয়ে মানে আগতীয়াকে, কিবা এটা কৰি সিহঁতে। সেইকাৰণে মই মানে উম' এতিয়া আজিকালি সিহঁতেতো কৈয়ে ছাধুচোনতে ডাক্তৰ বিলাকেওচোন ভিডিঅ' বিলাক দি থাকে, আমলখিটো ইমান ভাল ইমান ভাল। আমি আগতে বুজিয়ে নাপাইছিলো সঁচাকে। তেতিয়া তাকে খাব লাগিব আমলখিটো।
অ', অ'।
অ', তোমাৰ যে ইমান ফোন আহি আছে, কোনে ফোন কৰি আছে তোমাক।
তোমাৰ
হেল্ল'।
অ' আৰু বোলো, কি কোৱা তোমাৰ, তুমি কি কি বনাই আছা?
অ', মই, মই এতিয়া একো বনোৱা নাই, মই আজি তাকে বাহিৰত বজাৰ কৰিব গৈছিলো যে, তাৰ আমখি জুছ এটা লৈ আহিছোঁ খাবলৈ, আজিকালি ভোক-চোক নলাগে। কুৱা হৈছে মোৰ, সেইকাৰণে মই লৈ আহিলোঁ আৰু পাওঁতে, খালে চাগে। মানে, আমলাটো খালে মানে, ভোকটো লাগে যে।
অ', সেইটো খাব লাগে, কাৰণে আজিকালি চুলিবিলাকো ইমান সৰিছে।
অ', হয় দিয়া, মোৰো বহুত চুলি সৰিছে। এতিয়া মোৰ, মোৰ যে, মই শ্বেম্পু সলনি কৰি চাইছিলোঁ, তথাপিতো চুলিডাল ইমান সৰি থাকে। আকৌ হেৰি। ইউটিউবত দেখিলে যে, আজিকালি ৰেচিপিটো যে দিয়ে যে। তুমি আ এইটো নাৰিকল তেলটো ল'ব লাগে, তাতে কৰিপতা দিব লাগে। লাগে মানে, নৰসিংহ পাতটো, আৰু- অ', কিবা কালঞ্জী বুলি বস্তু আছে, কুলাকে কিবা এটা থাকে। দি সেয়াও দিব দিয়ে, আৰু মেথি দানা ধেৰ কিবা-কিবি দিব দিয়ে, সেইটো তেল ঘৰত বনাই, লগাব দিয়ে নহয়, সেইয়া তাকে বনাম, বনাম ভাবি আছোঁ, বনাবই পৰাই নাই, বনাই লগাব লাগিব বুলি।
নাৰিকল তেল এটা, আনিব লাগিব, সেই কাৰণে।
অ', চাই লওঁ নাই কল তেল মানে, মিঠাতেলত বনালেও হয় বুলি, মিঠাতেল নহয় মানে হেৰি, কিবা-কিবি তেল হ'লেই হ'ল আৰু। বাদামৰ, আলমেণ্ড ড্ৰপচটো পায় নহয়, সেইটো আছে। আকৌ হেৰি আনাৰ তেলটো হ'লেও হ'ব, তাতো
অ', ধুনীয়াকে, চুলি নসৰিব তেতিয়া, উম। তুমি যে আমলখিতো আনিছা, কেনেকে খাই সেইটো।
অ', সেইটো মই অলপ গৰম পানী, আগতে কুহমীয়া গৰম পানী কৰি ল'লেই হ'ল, তাতেই এসাফৰ দি দিলে।
উম, অ', এগিলাছত এসাফৰ।
উম, এগিলাছ পানী, কোহমীয়া গৰম পানীত এসাফৰ দি দিলে, হৈ যায়, হৈ যায়।
অ', হয় নেকি, খাব লাগিব ৰ, খালি পেটত খাম আৰু।
অ', অ', খালী পেটত খাবা। এইটো তুমি অনলাইন ফ্লিপকাৰ্ট, এমেজনতো পাই যাবা। তাৰপৰা কিনিব পাৰিবা, নহ'লে তোমালোক আকৌ, ঘৰৰ ওচৰত জিঅ মাৰ্ট আছে নহয়, তাৰপৰাও পাৰিবা কিনিবলৈ।
ঠিকেই আছে দিয়া, ৰাখিছো ন।
অ', ঠিকে আছে দিয়া, তোমাৰ ফোনো আহি আছে।
অ', অ'।
অ', অ', কথা পাতিলোৱা, উম।